বন্ধু, কি খবৰ তোমাৰ?
আছো দিয়া মই ভালে তোমাৰ কোৱা
চলি আছে তোমাৰ
এ ঠিক থাক দিয়া। জীৱনটো বৰ ব্যস্ততাৰ মাজত চলিছে নহয় জানো
সেইটো লাগিছে বাৰু অলপমান
সেইটোয়ে এনে তোমাৰ বলো খবৰ এটা লওঁ বুলি ফোন কৰিলো বাকী ভালে আছা
আজি এ গ'ল চলি আছে আৰু অলপ
ৰ আতাইৰে ভাল বুজিছো বুজিছো একে দিয়া জীৱনটো তাইৰে
বেলেগ নহয়
কি কৈছা?
হেল্লো
বুজিছো বুজিছো মানে একে দিয়া দুইটাৰে
উপায় নাই কি ক'ব বন্ধু। পৰিস্থিতিয়েই চব সিকাই দিয়ে ন
শুনিছা শুনিছা? সেইটোৱে সেইটোৱে।
এনো কেছ চলি আছে।
সেইটোৱেই এ ব'লা এদিন কৰবী লৈকে ফুৰি আহো
যাব পাৰি।
লগ পোৱাৰে পৰা আমি ক'তো যোৱাই নাই ন?
তাকেইতো সময়ে নহয়।
সময়ো নহয় ধৰা অসুবিধাও থাকে হাতে। কাম কৰা এবাৰ এটা। এ এবাৰ এটা শ্বিলঙলৈ বুলি এটা ভ্ৰমণ উম,
পাৰি।
থকে যাম এইটোত।
উম।
এই থকে যাম আমি।
আটাই লগতে।
আমি গ'লে, হেল্ল'। আমি ইয়াৰ লৈ যাওঁ ব'লা। তোমাৰ এইটো জাগাটোৰ নাম কি বা আছিল। মনতে নাহে বাবা।
মুঠতে শ্বিলঙত আছে ন।
অ', সিফালে আছো তোমাৰ জগাতে।
অ' অতি সুন্দৰ- অতি সুন্দৰ বাৰু আমি তালেকে যাব পাৰিম।
এনেও তোমাৰ এতিয়া গুৱাহাটীত গৰমৰ বতৰ চলি আছে নহয়।
উম হম।
অ' বাহিৰলে ঘূৰি আহিলে ভাল আছিলে।
সেইটোৱেতো এবাৰ মই ভাবিছিলো ধৰা আজি আমি কত বছৰ হ'ল লগ পোৱা এতিয়ালৈকে এটা তেনেকে ফুৰিব যাব পৰা নাই।
ঘৰৰ পৰা তোমাক ঘৰৰ পৰা ওলাব নিদিয়ে।
নাই- নাই মই কথা পাতি ল'ম মই- মই কথা পাতি দিম মই ক
এতিয়া মেটচত এতিয়া ডাঙৰ হৈছ
এতিয়া অলপ ডাঙৰ হ'লো ন।
ডেকা কাল আহি গৈছে। ঢেকা এতিয়া এতিয়া-এতিয়া ফুৰিব নগ'লে কেত
সেইটো, সেই
বুঢ়া ডেকা কালৰ পিছত কালৰ পিছতো বুঢ়ালি কাল আহিয়ে যাব তোমাৰ।
সেইটোৱে আৰু আমি স্নাতকোত্তৰ সেইটোয়ে- সেইটোয়ে আমি স্নান স্নাতকত স্নাতক তাৰ আ স্নাতকোত্তৰ উত্তীৰ্ণ হোৱাৰ পিছত আমিতো ধৰা আ ব্যস্ত হৈ যাম ন নিজে চবেই আনৰ নি ধৰা। কামৰ কামে বিজি হৈ যাম নহয় জানো।
সেইটোতো হয় বাৰু।
তুমি নিজৰ কামত ব্যস্ত হৈ যাবা মই নিজৰ কামত ব্যস্ত হৈ যাম তেতিয়াটো আৰু সম কবেই নহ'ব দিয়াচোন লগ পোৱাও সম্ভৱ নহ'ব।
আৰু সম্ভৱৰ নামেই নল'বা তুমি।
সেইটোৱে, সেইটোৱে। সেয়েহে আমি এতিয়া অলপ ধৰাা অহা যোৱা চলাই থাকিব লাগিব।
উ হেইটো হৈ বাৰু।
বাকী তোমাৰ এইটো এতিয়া এই বয়সত ভ্ৰমণ কৰিব নগ'লে আৰু নহ অ' বুজি পাইছা নে কথাটো?
উম ঠিক কৈছা বন্ধুটো। সেইবাবে মই তোমাকো লগ ধৰিলো ব'লা এদিন নহ'লে গ
উ, অ' তোমাৰ বন্ধু এজনে বাইক লৈছে নহয়।
অ' সি মোক বিছ তাৰিখে যাম বুলি লগ ধৰিছে। যদি তুমি যোৱা সি কৈছে তুমি আৰু মই সি আৰু তাৰ ভন তালে, তালে এনেকুৱা জেগা এটা আছিলে তালেকে যাব
ক'লৈ লৈ যাব?
আহ কাচেই কবাত যাব।
হেল্ল'।
ততেই ক'বাত যাব।
বন্ধ
হেল্ল'।
কলৈ এনেই ক-ক কলৈ লৈ যাব।
সেইটো ফালে ক'বাত লৈ যাম বুলি কৈছে।
তোমালোকৰ ফালে।
নহয় নহয় এইটো। মেঘালয় চাইডে মেঘালয় চাইডে যাম বুলি কৈছে।
অ' পাৰি, কোনটো লাইচেন্স লাগিব নহয় আজিকালি বহুত তোমাৰ তাতে এ, ধৰা হৈছে নহয় আজিকালি।
সি ধৰা তাৰ বিছ সিয়াৰ ধৰা হৈ যাব কৈছে ই যে মোৰ বিছ তাৰিখৰ আগত লাইচেন্স আহি যাব এতিয়া তোমাৰখনহে ব্যৱস্থা কৰিব লাগিল।
মোৰটো ৰ'বা, মই অলপমান পইচা অলপমান জমা কৰিলে মই তোমাৰ এপ্লাই কৰিম বুলি জানা।
দেইয়ে হইছে। হেল্ল'।
অ' হেটোৱে, হেটোৱে, হেটোৱে তুমিও এটা তুমিও এটা হেই ঠিক কৰাঁ আৰু আমি যাব পাৰোঁ যাতে। নহয় জানো?
আমিতো যামেই বাৰু এইটো টেনচন নল'বা তুমি অলপমান পইছা অলপমান যোগাৰ কৰা। কাৰণ পিছলৈ আমিতো যাবই লাগিব ন।
অ' হেটোৱেটো আমি যাবতো লাগিব দিয়াচোন। এতিয়াই নগ'লে আৰু কেতিয়া যাম।
নুঠু তোমাৰ কথা বন্নু।
গতিকে এবাৰ যা আহো ব'লা।
ব'লা নিশ্চয়, নিশ্চয়।
তুমি সম্ভৱ কৰি তোলা যিখিনি পাৰা। বুজিছা?
ৰ'বা মই যিমান জল্দি পাৰো আছোঁ মই এইটো জুয়ে বনাই আছোঁ ৰ'বা।
সেইটোৱে, সেইটোৱে, ঠিক কইছা তুমি এটো।
কিন্তু আজিকালি পইচা থাকিলে কি নহয়।
অ' হেটোও হয় দিয়াচোন, পইচা থাকিলেতো চব হয়ে যায়। যে আমিতো ধৰা ইমান টকা পইচা থকা মানুহ নহয় যে লাগ বুলিলেই ওলাই দিব পাৰিম নহয় জানো, অসুবিধাও থাকে।
হয় বুলি অসুবিধা অসুবিধাটো চবৰে থাকে।
সেইটোৱে সেইটোৱেই।
কি কি সৰু থাকোতে আমি কেনেকুৱা ঘূৰি ফুৰি আছিলো ন'।
সেইটোৱেইটো এতিয়া আৰু ধৰা চিন্তাই এতিয়া ধৰা আগুৰি ধৰিছে আমাক চিন্তাই।
তাকেই বুলি ভাবি এইবোৰে নিয়ম নীতি এইবোৰেতো দুুনীয়াৰ মহ মায়া।
সেইটোৱেটো ঠিক কৈছা এইটো বন্ধু সেইটোয়ে তুমি ঠিক কৈছা ঠিক। কৈছা বন্ধু টকা পইচাৰে অসুবিধা। টকা পইচাৰে অসুবিধা বেলেগ হওঁক নহওঁক।
টকা পইচাটো বন্ধু আজিকালি টকা পইচা সেইটো চবকে খাই পেলাইছে। আজি চোৱা আমি ফুৰিব যাব লাগে। আজি ধৰ আমি ফুৰিব যাম যে, এইটো হেনো টকা পইচা চব টকা পইচা লাগিলে আমাক হয়নে নহয়।
উম উম, সেইটোয়েইটো সেইটো বাবেও টকা পইচা লাগে। গতিকে মই ভাবো যে, উম।
এ মই পিছলে ভাবিলো আৰু সেই জাগাত লৈ যাব পাৰি।
এইটো তোমাৰ আমি যোনটো ব্ৰিজৰ তলত যে গৈছিলোঁ।
অ, অ
বতৰ এদিন মে ভাল থাকিলে উলাই দিব। পাৰি মানে
হ'ব দিয়া তুমি তুমি সাজু হোৱা মোৰ
সাজু নহয় এইটো আমি চিধা গুচি যাম। বুজি পাইছা বতৰটো ভাল হ'লে আমি গুচি যাম দিয়া।
হ'ব হ'ব নিশ্চয় যাম কিয় নাযাম।
এইটো সাজু হোৱাৰ কথা নাই ইটে মানে কথাটো কথাষাৰ এনেকুৱা হ'ল তোমাৰ আজি বতৰটো মানে ৰাতিপুৱা বতৰটো ভাল আছিলে মানে ঠাণ্ডা আছিলে। ত'মই ভাবিলো বতৰটো ভাল থাকিলে মানে অ', বতৰটো ভাল থাকিলে মানে ক'ৰবাত ৰাতিপুৱা ভ্ৰমণ কৰিব ওলাই যাব পাৰিবি নহয় কিন্তু আকৌ তোমাৰ চাও ছয়টা না সাতটা বজাত তোমাৰ আকৌ ৰ'দে ওলাই।
ত ভ্ৰমণ কৰিবই নোৱাৰিলোঁ। বন্ধু গৰম এনেকুৱা মানে তোমাৰ গৰম না ৰ'দ নিদিলেও মানে গৰমতটো নাযায়।
অ, সেইটোৱে
এনেকুৱা এ এনেকুৱা ব এনেকুৱা বতৰত তোমাৰ ভ্ৰমণ কৰিব লাগে বাহিৰত এই গুৱাহাটীত আৰু এই ভ্ৰমণ কৰি লাভ বিনা তোমাৰ মানে এনেকুৱা এ এনেকুৱা জাগাত যাব লাগে য'ত ব হাবি বল এইবোৰ আছে গছ গছনি আমি যেতিয়া সৰু আছিলোঁ তেতিয়া সৰু কালত তোমাৰ তেতিয়া তোমাৰ কবই নালাগিছিল যতে ভ্ৰমণ কৰিব গৈছো তাতেই গছ গছনিও পাইছো আজিকালি দিনতহে গুৱাহাটী তোমাৰ এনেকুৱা হৈছে
সেইটয়ে আৰু ধৰা এ আগতে বতৰ বিলাক ইমান গৰম হোৱাও নাছিলে ভাল আছিলে
উম আগত মানে বতৰটো তোমাৰ কেনেকুৱা আছিল জানা আগত তোমাৰ বতৰটো ধৰিব গলে তোমাৰ ইমান তোমাৰ যেনেকুৱা আজি অ তোমাৰ চৌত্ৰিশ আহ ডিগ্ৰী চেলচিয়াছ গুচি যায় ন আগত তোমাৰ আমাৰ টইন তোমাৰ ধৰা আঠাইছ সাতাইছ এনেকুৱা ডিগ্ৰী আছে বুজি পাইছা।
হৰি
তে তুমি ভাবা কিমান আগ্ৰহ পাইছ আমাৰ এইটো কলি তোমাৰ এইটো
উম বহুত বাঢ়িছে
প্ৰদূষণ বহুত হৈছে গুৱাহাটীত এতিয়া বুজি পাইছা ছা লাহে লাহে তোমাৰ এয়াত গুৱাহাটী দিল্লীৰ দৰে নহলে হল এই ভ্ৰমণো কিমান দিগদাৰ হৈছে বন্ধু
মোৰ সন্দেহ হৈছে হ'ব যেন পাইছো মই।
হম চোৱা আজিকালি আমি যে ঘৰ তুমি যে আমাৰ লগত দুবাৰ মান গৈছিলে ন ভ্ৰমণ কৰিবলৈ এয়া অ সেইফালে গৈছো যে আমি তোমাৰ দি দীপত বিলৰ ফালে
অ', গৈছিলোঁ আমি।
নদীবোৰ হাৱা ধুনীয়া হাৱা আছিল ন এয়া হাৱাই নাই
কিয়নো গছবোৰো কাটি দিছে মই শুনিলো
বহুত বেয়া কাম কৰিছে দিয়া
সেই টোৱে টো গতে গছ
কাৰণ গুৱাহাটীৰ বহুত মানুহ কাৰণ গুৱাহাটীত বহুত মানুহে ভ্ৰমণ কৰিবলৈ তালৈ গৈছিলে
সেইটোৱে আৰু প্ৰেমৰ লগত খুব জড়িত আছিলে জেগাখিনি প্ৰেমিক প্ৰেমিকাৰ বাবে খুব আচ্ছা ঠিক আছে দিয়া বন্ধু ভাল লাগিলে তোমাৰ লগত কথা পাতি মই আকৌ